উম উম শুনিছোঁ এতিয়া কোৱা। উম, এনেই বহি আছো। তুমি?
মইয়ো এনে বহি আছিলো ৰ'বা।
অহ, খবৰ খাতি ভাল?
অ', ভালেই দিয়া। তোমাৰ কেনেকুৱা?
উম, মোৰো ভালে ৰ'বা আৰু।
অ', ভাত খালা নে নাই?
উম, খালো, খালো। তুমি?
মইয়ো খালো ৰ'বাহ।
অ'।
উম বাকী ঘৰ ফালে খবৰ ভালনে
উম ভাল ভাল তোমালোকৰ
আমাৰো ভালে দিয়া
অ-হ -অ বাকী তোমালোকৰ কলেজৰ গৰম বন্ধ দিছে নেকি
অ', গৰম বন্ধ দিছে ৰ'বা এতিয়া, তোমালোকৰ
অ', আমাৰো দিছে, ইমান গৰম পৰিছে ন
উম, তাকেতো, এইকেইদিন গৰমতটো বহুত হৈছে কিন্তু দে মানে মানুহবোৰৰ বেমাৰ আজাৰ কাৰণে বহুত হৈ যোৱা হৈছে
তাকে বৰষুণো লগালগ দি দিয়ে মানে ৰ'দৰ লগতে, ৰ'দ দি থাকিব, দি থাকিব, পিছ ইফালে আক বৰষুণ দি দিয়ে
সেইটোয়েতো, সেইকাৰণে মানে ঠাণ্ডাই গৰমে পুৰা হেৰি হৈ গৈছে ন মানুহবোৰৰ সেইকাৰণে বেমাৰ আজাৰ বহুত বাঢ়ি গৈছে আৰু
তাকেই বাকী তোমাৰ গা ভালে আছে নহয়
অ', মোৰ ভালে আছে ৰ'বা কেত দুদিন মান আগতে চৰ্দি হৈছিল এতিয়া ভাল পাইছো দিয়া
অ-হ এই চৰ্দিতটো এবাৰ সকলোৰে হৈছে ৰ'বা মানে জ্বৰ চৰ্দিটো আৰু খুব মানে হ'লে দুৰ্বল কৰি পেলাই মানুহখিনিক
উম, তাকেতো মানে বহুত গৰম মানে জ্বৰ চৰ্দি বহুত খিনি হৈছে এইখিনি, এইখিনি সময়ত মানে ঠাণ্ডা-গৰম একেলগে পৰি যায় ন' ত' উ মানে সকলোৱে গৰমত ইমান ৰ'দে ৰ'দে অহাৰ পিছত আৰু এনেদৰে ধৰা ঠাণ্ডা পানী হওক বা কিবা এনেকুৱা খাই দিয়ে এতিয়া আৰু গা-চা বেয়া হৈ যায় বেছিকে
হয়, হয় আৰু লাৰ বেমাৰতো খুব মানে বহুত দিনলে থাকে মানে লগে লগেই ভাল নাপ আগতে যেনেকে জ্বৰটো হ'লে লগা-লগ ভাল পাইছিলে সেনেকুৱা নহয় এতিয়া মানে পৰিলে এসপ্তাহ-দুসপ্তাহ মান পৰিয়ে যাব লগা হয় আৰু খুব দুৰ্বল লাগে একো খাবলৈ মন নাযায় দিয়াচোন
উম ত, কেইেতো মানে উম বাৰ গাটো বেমাৰত পৰি আৰু জ্বৰ-চৰ্দি হ'লে টো জানাই মানে একো খাব মন নাই মুখখন টেঙা-তিতা এনেকুৱা কিবা টাইপে লাগি থাকে ন'
তাকে
তোমাৰ পিছে গা-পা ভাল আছে নে নাই নে তোমাৰো বেমাৰ-আজাৰ হৈছে কিবা
মোৰো হৈছিলে ৰবা ম‌ও মানে এনেকুৱা জ্বৰ-চৰ্দি হৈছিলে এতিয়া ভাল পালো
অ, হয় নেকি এতিয়া ঠিকে আছেতো
উম, উম, আছে ৰ'বা
উম, বাকী ঘৰৰ ফালে ভ মানে কাৰোবাৰ হৈছে নেকি আৰু
নাই, নাই, নাই কাৰো হোৱা নাই ৰবা
অ, অকল তোমাৰে মানে মানে ঠাণ্ডা পানী-চানী খোৱা নেকি
উম খাও অলপ-চলপ ইমানো নাখাও
অ, সেইটো মানে ঠাণ্ডা পানীতো এ নোৱাৰি দিয়াচোন ঠাণ্ডা পানী নোখোৱাকে থাকিব ইমান যিহেতু গৰম পৰিছে আৰু মানে ঠাণ্ডা পানীটো লাগে কিন্তু বেছি খোৱাতটোও ভাল নহয় দিয়া।
নাই নাই ইতা কমাই দিছো বেমাৰত পৰাৰপৰা মানে গম পাইছো মানে ইমানো ঠাণ্ডা পানী খাব নালাগে মানে নৰ্মেল পানীটো খালে ঠিক হৈ থাকিব পাৰি মানে। মানে ফ্ৰীজৰ পানী কিয় লাগে, এতিয়া সেইতো কাৰনে নৰ্মেল পানীয়ে খোৱা কৰিছো ৰবা।
উম তাকে নৰ্মেল পানীকে খাবা নহ'লে বেমাৰ-আজাৰো পৰি পৰিলে আৰু গোতেই গোটেই গাটো ইমান দুৰ্বল লাগি থাকে। খাবলৈবও মন নাযায় তেতিয়া আৰু বেছি দ দুৰ্বল হৈ যোৱা যায় দিয়াচোন।
হয়, হয়। বাকী মানে গৰমটো ইমান পৰিছে এইবিলাক গছ চছ-কটা এইবিলাক দেখিছাই নহয় আৰু।
অ নাই থিকে সেইটোৱে কাৰণে মানে গোলকীয়া উষ্ণতা বহুত বাঢ়ি গৈছে দিয়াছোন আছলটে। মানে গছ-গছনি কতাৰ ফলত ন'।
তাকে মানুহ বিলাকে যে কেতিয়া বুজি পাব।
মানে গছ-গছনি ইমান কাটাৰ আমাৰ দৰকাৰ নাই নহয় ইমান কিয় গছ গছনি কাটি থাকিব লাগে ইমান ধুনীয়া যা গোটেই চহৰৰ জাগা এইবিলাকো লৈ লৈছে মানুহ বিলাকে তাতে আৰু পাহাৰ আৰু মানে এনেকুৱা হাবি-জংঘলৰো উ কিয়নো সেই গছ-গছনি কাটিব যাব লাগে আৰু।
তাকে-তাকে আৰু এই বনাঞ্চল ধ্বংস এইবিলাকো মানে খুব বেছি হৈ যাবলৈ ধৰিছে সেইবালে মানে তাৰে গছ বিলাক যিবিলাক আছে তাৰে গছ বিলাক কাটি দিয়াৰ ফলত মানে এতিয়া গৰমটো খুব বেছি বৃদ্ধি হৈ যাবলৈ ধৰিছে মানে আমাৰ এতিয়া এই মানে গছ আমাক বহুত ফালৰ পৰা সুবিধা দিয়ে ন অকল অক্সিজেনেই নহয় আমাৰ বাতাবৰণতটো ভালে ৰাখে গছবিলাকে সেইবাবে গছবিলাক কটা পৰা ফালে বৰষুণতটো মানে খুব কম হৈছে কিন্তু আৰু যেতিয়া আহে মানে খুব মানে বেছিকে আহে সেইটো বেয়া দিয়াচোন এতিয়া
উ ঠিকে কৈছা মানে গছ গছনি কাতাৰ ফলত আৰু এতিয়া জলবায়ুতো মানে আমাৰ বহুত বেয়া হৈ গৈছে এতিয়া মানে চাবা অক্সিজেনৰ মাত্ৰা আমাক কিমান লাগে ন এতিয়া যিমানে জনসংখ্যা বাঢ়ি গৈছে চোনৰ মাত্ৰা বহুটেই লাগে আমাৰ মানুহ বিলাকৰ কিন্তু যদি এনেদৰে গছ গছনি কাটি থাকো গছ গছনিয়েতো আমাক অক্সিজেন দি আহিছে তাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বহুত বাঢ়ি গৈছে দিয়াচোন
হয় হয় সেইয়ে আৰু কাৰ্বন-ডাই-অক্সাইড বৃদ্ধি পাই গৈছে আৰু সেই বাবে গোলকীয় উষ্ণতা বাঢ়িচে তুমি কোৱাৰ দৰে। সেইে আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত মানে দেখছাই নহয় এতিয়া উম এণ্টাৰ্টিকাৰ মানে বৰফবিলাক উম, একদম গলি যাবলে ধৰিছে এতিয়া।
অ অ ঠিকেই কইছা তুমি আচলতে মানে মানুহ বিলাকে যিমান পাৰে আচলতে মানে যদি প্ৰদূষ খোনো বহুত হৈছে দিয়াচোন গছ গছনি কটাৰ ফলত সেইকাৰণে আমি যিমান পাৰো গছ গছনি কত তাতো এৰিয়ে দিব লাগে ইমান একো কা হেৰি নাই নহ যানোএ আমি গছ গছনি কাটি থাকি থাকিব লাগিব বা কিবা কম থাকিব লাগিব ন
হয় হয় আৰু আমাৰ নিজৰে পৰিৱেশটো উম' চাফ-চিকুণ কৰি ৰাখিব লাগে দিয়াচোন।
উম' ঠিকে কৈছা, আচলতে এইটো আমাৰ দায়িত্ব হয় যে আমাৰ- অ মানে প্ৰকৃতিয়ে ইমান ধুনীয়া এটা আমাক পৰিৱেশ দিছে, এই পৰিৱেশটো মানে ভালদৰে ৰখাত টো আমাৰ এটা দায়িত্ব হয়। আমাৰ একো অধিকাৰো নাই দিয়াচোন গছ-গছনিবোৰ এনেদৰে কাটা, ওলোটাই আমি গছ-গছনি যিমান পাৰো ৰুবহে লাগে ন।
হয় হয়, আৰু মানুহ বিলাকে আজিকালি এইটোৰ পৰা একদম, মানে গুৰুত্ব কমাই দিছে, যে গছ-গছনি ৰুলে যে আমাৰ কিমান সুবিধা হ'ব বা- ভৱিষ্যতে আমাৰ বাবে ভাল হ'ব, কিন্তু সেইটো নহ কিন্তু গছ আছে কিন্তু গছ ৰোপন কৰাটো একদম কমি কমি যায় আছে। আৰু মানুহ বিলাকে আজিকালি মানে এই মানে এনেকুৱা এটা বস্তু ভাবি লৈছে যে, অকল পাঁচ জুন তাৰিখে গছ ত মানে ৰুব লাগে, কিন্তু সেনেকুৱা নহয় দিয়াচোন। মানে আজিকালি এনেকুৱা হৈছে যে, সামাজিক মাধ্যমত ফটো দিবৰ বাবে পাঁচ জুনত মানে গছপুলি ৰুব, গছপুলি ৰুই পেলাই মানে সামাজিক মাধ্যমত দিব বা মানে বিভিন্ন ধৰণৰ মানুহ বিলাকক দেখাব, দেখাই মেলি অকল সিদিনাই মানে তেওঁলোকৰ এনেকুৱা হৈছে আমাৰ পৰিৱেশটো আমাৰ, পৰিৱেশ নিজে বচাব লাগে। কিন্তু তেওঁলোকে তাৰে পিছত যে পুলিটো জীয়াই আছে নে- শুকাই গৈছে ৰ'দত বা মানে কি হৈছে কি নহৈছে সেইবিলাক মানে একদম গুৰুত্ব নিদিয়ে। মানে পুলিটো ৰুব লাগে ৰুইছিলে, তাৰ পিছত মানে যত্ন একেবাৰে লোৱা নাই। তেনেকে হ'লে পুলিবিলাক ৰুলেওতো নহ'ব, আমাৰ যত্ন ললেহে আমাৰ পুলিবিলাক ডাঙৰ হ'ব দিয়াচোন।
হয় হয় তুমি মানে একদম ঠিক কৈছা দেই, মই আজিকালি বহুত এনেকুৱা মানুহক দি- দেখিছো মানে যোনে অকল পাঁচ জুনৰ দিনা মানে সেই গছ ৰোপন কৰিব, তাৰে পিছত ফটো উঠিব, সামাজিক মাধ্যমত দিব, বাছ হৈ গ'ল তেওঁওলোকৰ দায়িত্ব। ত এইখিনিয়ে- পিছত যে তেওঁলোকে সেই গছ পুলিজোপা কেনেকুৱা আছে, তাত অকমান পানী দিওঁ বা- মানে জাগা খিনি যদি ভাল হোৱা নাই, উঠাই নি পেলাই বেলেগত দিওঁ বা সৰু সুৰা পুলিবিলাক আজিকালি তাপ চাপতো ৰুব পাৰো দিয়াচোন আমি।
হয় হয়, আৰু আমি যিমান পাৰো আমি গছ পুলি ৰোপন কৰিব লাগে তেতিয়া আমাৰ অক্সিজেনৰ মাত্ৰা বাঢ়ি যাব। তাৰপিছত আমাৰ গৰমটো যেতিয়া কমিব আৰু গছডাল যে ডাঙৰ হোৱা পাত গছডালৰ- হায়া বতাহ তেতিয়া সকলো পৰিব তেতিয়া আমাৰ বাবে ভাল হ'ব দিয়াচোন।
উম ঠিকে কৈছা একদম তুমি, মানে- এ আচলতে আমাৰ এইটো দায়িত্ব হয় যে আমি গছ পুলি ৰোপন কৰি আমাৰ পৰিৱেশ ধুনিয়া কৰি ৰাখিম, কিন্তু- মানুহবোৰে এইটো মানে একদম নাভাবে আজিকালি, অকল নিজৰ কামত ব্যস্ত হৈ থাকিব বা- নিজৰ কামত ব্যস্ত- ট হ'লেও যে এইখিনি অকমান সময় উওলাই পেলাই আমি সেই কাম খিনি কৰিব লাগে তো তেওঁলোকে মানে এবাৰো নাভাবে ন?
উ হয় হয়, মানুহ বিলাকে আজি চাৰ্ট আজিকালি মানে একদম চাৰ্ট- অকল নিজৰটোৱে চাই, নিজৰে জানে, নিজৰ বাবে- সকলো গছ-গছনি কাটি দিয়ে, আৰু আজিকালি এনেকুৱা হৈছে যে- য'ত গছ পুলি ৰুব লাগে তাতে গছ পুলি বিলাক কাটিছে আৰু য'ত গছ- পুলিবিলাক ৰুৱ নালাগে যাতে গছ পুলিবিলাক ৰুই আছে তাৰমানে। য'ত ৰুব লাগে তাতে ৰোৱা নাই দিয়াচোন মানে আজিকালি ধৰি লোৱা। হাইব্ৰীড অকল ফুলৰ দুটামান টাব দিব মানে দেখিবলৈ ভাল হবৰ কাৰণে। কিন্তু সেইটো দুদিনমান পিছতে ধুলি বালি লাগি পেলাই মৰি যায় কিন্তু সেনেকুৱা। কৰিব নালাগে আৰু আমাৰ মানে ইফালেও মানে ফ্লাইঅভাৰ বিলাকতো সেনেকুৱা কৰিছে যে এনেই ফুলৰ টাববিলাক দি দিয়ে সেইবিলাক যে মৰি যায় কিন্তু তাতকে। ভাল গছবিলাক মানে একদম ভাল, ভাল গছবিলাক। ৰাস্তাৰ মাজত দি দিলে যাতে ডাঙৰ হয় ওখ হয়। বা ভালদৰে যত্ন লৈ পেলাই ডাঙৰ কৰিব লাগে তেতিয়া। অক্সিজেন বৃদ্ধি তাৰপিছত আমাৰ সেইবিলাকে ছায়া তায়া সকলো ফালৰ পৰা। আমাৰে সুবিধা হ'ব কিন্তু মানুহবিলাক এতিয়া নিজৰ স্বাৰ্থৰ ফলত সকলো বিলাক কাটি শেষ কৰি দিছে।
হয়, হয় তুমি আচলতে ঠিক কৈছা আচলতে যিমান ডাঙৰ, ডাঙৰ গছ। বিলাক আছে সেইবিলাকৰ পৰা আমি চাও পাওঁ বা আমাৰ অক্সিজেনৰ মাত্ৰাও বহুত বাঢ়ে। মানে মানুহবোৰে আচলতে যিমান পাৰে গছ গছনি ৰোপন কৰিব লাগে ধৰা কেতিয়াবা যদি কিবা। মানে অসুবিধা হয় বা মানে এডাল দুডাল কিবা কাৰণত বহুত অস অসুবিধা হোৱাৰ ফলত এডাল দুডাল গছ কটাটো বেলেগ কিন্তু তাৰ ফলত আমি আৰু তিনি চাৰিডাল মানকে ৰুৱ লাগে এনেকুৱা নহয় যে গছডাল কাটিছো বাছ হৈ গ'ল আমাৰ এইটো দায়িত্ব যে আমি গছ পুলি ৰোপন কৰি আমাৰ। পৰিৱেশটো চাফা কৰি ৰাখিম নহ।
হয়, হয় ভাল লাগিল দিয়া আজি কথা পাতি মানে খুব ভাল কথা কিছুমান কলা তুমি।
হয়, হয় ঠিক আছে দিয়া আজি ৰাখিছো নহ'লে।
উম উম দিয়া আজিলৈ ৰাখিছো।
উম দিয়া।